কেনে আছা হয় শুনিছো শুনিছো ভাল নে
অ ভালে ভালে তোমাৰ ভাল নে
অ মোৰ মোৰো ভাল
অ কি কৰি আছা
আছো এনে তুমি কি কৰিছা
মইয়ো এই অলপ এনেই খেল খেলিবলৈ গ'লো অলপ অ তাকে মানে অলপ এতিয়া খেল খেলি আহিলো আৰু তাকে ভাবিছ ছো আজি অলপ খেল ধেমালিৰ বিষয়তে অলপ কথা পাতো নেকি
ঠিকে, মইও ভাবি আহ ময়ো ভাবিছিলোঁ খেল-ধেমালি আমাৰ জীৱনৰ এটি বহুত গুৰুত্বপূৰ্ণিয় অং অংশ হয়। ই আমাৰ শাৰীৰিক, মানসিক বিষাগতো সহায় কৰে ন।
অ' ঠিকে কৈছা, ঠিকে কৈছা। বৰ্তমান সময়ত শি শিক্ষাৰ লগতে খেলা-ধূলাৰো সমানে গুৰুত্ব আছে।
হয়। খেল-ধেমালিয়ে আমাৰ শৰীৰ সুস্থ কৰি ৰাসে, সবল কৰি ৰাসে। সক্ৰিয় কৰি ৰাসে। নিয়মিত খেলিলে অ' নিয়মিতভাৱে খেলিলে বিভিন্ন ৰোগৰ পৰা আঁতৰি থাকিব পাৰি। আমাৰ শৰীৰৰ মজবুত কৰি ৰাসে, কি ভাবা?
ঠিকে কৈছা তুমি আ যিহেতু তুমি কলাই যে শৰীৰ মজবুত কৰি ৰাখে লগতে মন-মগজুৰ যি টো আমাৰ বিকাশ এইটো হয়তো মই ভাৱো খেল-ধেমালিয়েও বহুত সহায় কৰে আমাৰ মন-মগজু বিকাশ কৰাত। আৰু হয়, য়া মানে আমি অক কল দিনটো যদি আমি অকল পঢ়িয়ে থাকোঁ হয়তো আমাৰ সকলো কথা খিনি মনত ন নহয় মনত নোহোমাব আমাৰ মাথাত নোহোমাবও পাৰে, মন-মগজুত আমাৰ সেইখিনি কথা নোহোমাব পাৰে কিন্তু আমি যদি অলপ খেল খেলোঁ এতিয়া আমাৰ ই মানে আমাক এটা সতেজ হেৰি দিয়ে মানে, আহ তোমাৰ মানে অ মন মগজু শত তেজ হৈ পৰে আমাৰ মানে, আমাৰ মানে আহ যিকোনো ভা ভা মানে আমি আমাৰ মানে মনটো ভাল হ'লে তেতিয়া আমি ভালকে পঢ়িব পাৰোঁ আৰু
হয়, এইটো একেবাৰে ঠিক কথা কৈছা।
অ' বাকী তুমি এনে কি ভাবা? যে আমাৰ আমি যে খেলা-ধূলাবোৰ কৰোঁ, খেলা- ধূলাই স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায়?
খেলা-ধূলাই শৰীৰৰ ওপৰত ভালেখিনি উম মানে পয় উম প্ৰভাৱ পেলাই। এ খেলা-ধূলাৰ পৰা শৰীৰৰ অ মাংস-পেশীবোৰ শক্তিশালী হয়। আহ ৰক্ত সঞ্চালন উন্নত হয় আৰু শৰীৰৰ সামগ্ৰিক বিকাশ আহ বিকাশ আৰু বৃদ্ধিত সহায় হয়। আমাৰ মাংস-পেশীবোৰ বেছি অ' সবল হয় খেলা-ধূলাৰ আহ জৰিয়তে!
অ'
আৰু কেৱল শাৰীৰিক স্বাস্থ্যৰ বাবে নে খেলৰ প্ৰয়োজন নেকি? অ' মন যায়।
নহয়! মই মোৰ দৃষ্টিত মই ভাবোঁ যে খেল-ধেমালিয়ে মই যে টো ক'লোঁৱে মানসিক স্বাস্থ্যও উন্নত কৰে, ই তোমাৰ মানসিক চাপ কমাই আৰু যিহেতু মন সতি মনবোৰ সতেজ কৰি ৰাখে আমাৰ।
হয় হয়, হয় ঠিকেই কৈছা।
এ তুমি কি ভাবা যে আমাৰ ছাত্ৰ-ছাত্ৰীবোৰ যে আছে তেওঁলোকৰ জীৱনত খেলৰ ভূমিকা কেনেকুৱা?
ক ছাত্ৰ-ছাত অকল ছাত্ৰ-ছাত্ৰী বুলিয়ে নহয় মোৰ দৃষ্টিত মানে খেল-ধেমালি সকলোৰে বাবে প্ৰয়োজনীয়। ছাত্ৰ ছাত্ৰীৰ বাবেতো খেল-ধেমালি অ অতিয়ে প্ৰয়োজনীয়। আহ ই তেওঁলোকৰ মনোযোগ আহ শক্তি আ বৃদ্ধি কৰে। আত্মবিশ্বাস গঢ়ি তোলে আৰু শিক্ষাৰ ক্ষেত্ৰতো উন্নতি কৰাত আ বহুখিনি সহায় কৰে। উম আৰু খে অকল যেনেকে আপুনি অলপ আগতে ক ক'লেই। অ' প আমাৰ আমি গোটেই দিনটো পঢ়াতে থাকোঁ। ত' পঢ়াৰ মাজতে আমাক খেল-ধেমালিৰো অ অতি প প্ৰয়োজন আৰু যদি খেল-ধেমালি নকৰোঁ তেনেহ'লে আমাৰ মগজুতো যিখিনি আমি পঢ়োঁ সেইখিনি গোট গোটেইখিনি ভালদৰে আয়ত্ব কৰিব নোৱাৰিম
হয় হয় ঠিকেই আছে
আৰু খেলৰ জৰিয়তে কি কি গুণ বিকাশ হয় বুলি ভাবে আপুনি উ
মই ভাবো খেলৰ জৰিয়তে শৃংখলা তাৰপিছতে সময় মূল্য লগতে ধৈৰ্য তাৰউপৰি সহযোগিতা নেতৃত্বৰ গুণ আৰু দায়িত্ববোধ এইবোৰ বিকাশ হয় গ হয় আৰু তুমি ভাবানে যে আমি দ দলীয় খেলবোৰ যে খেলো এই খেলৰ বিশেষ গুৰুত্ব আছে নেকি।
নিশ্চয় দলীয় খেলৰ বহুতখিনি গুৰুত্ব আছে যেনে দলীয় খেল যেনে ফুটবল হ'ল ক্ৰিকেট ভলীবল এই গোটেইবোৰ দলীয় খেলত মানে অংশগ্ৰহণ কৰিলে সকলোৱে একেলগে কাম কৰাৰ মনোভাৱ আৰু আহ পাৰস্পৰিক সহযোগিতা বৃদ্ধি প পাই সকলোৰে মাজত আহ যিটো ভাল সম্পৰ্ক সেইটো বৃদ্ধি পাই সেইটো গঢ়ি উঠে তেওঁলোকৰ মাজত
হয় ঠিক কথা কৈছা
আৰু খেল ধেমালি সমাজত কেনে ভূমিকা পালন কৰে সেইটোৰ বিষয়ে কিবা অলপ জনাব পাৰিবনে
অ মোৰ ডিষ্ট্ৰিত খেল ধেমালিয়ে মানুহৰ মাজত আহ ঐক্য বন্ধুত্ব আৰু ভাতৃভ আদি গঢ়ি তোলে ই তোমাৰ বিভিন্ন জাতি ধৰ্ম আৰু ভাষাৰ মানুহক একলগ কৰি আনিব পাৰে। একেলগে গোটেই খেলিলে মানে সমাজৰ মাজত এ এটা সমম্বয়ৰ সৃষ্টি হয়। ত' এইটো এটা হয় আৰু আৰু বৰ্তমান ত তুমি কি ভাবা আজিকালি যিহেতু টেলিভিশন আৰু মোবাইলৰ যুগ বৰ্তমান সময়ত মানে কিছুমান লোকে মোবাইলৰ টেলভেশ্যনত অধিক সময় কটায় ইয়াৰ ফলত মানে মানুহৰ কি বহু সমস্যা হয় তুমি কি ভাবা যে কি কি সমস্যা হয় আৰু
অ', এনে অত্যাধিক সময়ত মানে মোবাইল বা টেলিভিশ্যনত কটালে, শাৰীৰিক সক্ৰিয়তা কমি যায়। তেওঁলোকৰ যিটো স্মৃতি শক্তি, সেই শক্তিটো কম অ' কমি যায়। বৃদ্ধি নাপাই তেনেকে, যিটো যেনেকে খেল ধেমালিৰ লগত লাগি থাকিলে। সেইটো শক্তি স্মৃতি শক্তি বাঢ়ে বা শাৰীৰিক শক্তিটো অ' বৃদ্ধি পায়। অ', সেয়ে তেওঁলোকে মানে নিয়ম, নিয়মিতভাৱে কোনো নহয়, কোনো খেলত অংশগ্ৰহণ কৰা উচিতেই। তেওঁলোকে খেলত অংশগ্ৰহণ কৰিলেহে, তেওঁলোকৰ মানে যিটো অ'। গোটেই শৰীৰৰ যিটো বিকাশ, সেইটো বেছি ভালকে বৃদ্ধি পায়।
হয়।
আৰু খেলৰ ক্ষেত্ৰত চৰকাৰ আৰু শিক্ষানুষ্ঠানৰ ভূমিকা কি হ'ব পাৰে বাৰু।
অ', চৰকাৰ আৰু শিক্ষা অনুষ্ঠান স্থানৰ, শিক্ষা অনুষ্ঠানৰ কিন্তু খেলৰ ক্ষেত্ৰত বহুত ডাঙৰ ভূমিকা আছে বুলি ভাবোঁ। কিন্তু কাৰণ চৰ চৰকাৰৰ শিক্ষানুষ্ঠানে খেলৰ বাবে উপযুক্ত সুবিধা, খেলপথাৰ প্ৰশিক্ষণ। আৰু উৎসাহ প্ৰদান কৰিব লাগে। যে নতুন নতুন প্ৰজন্মবোৰৰ মাজত প্ৰতিভাবোৰ বিকাশিত হ'ব পাৰে। তেওঁলোকে খেলৰ প্ৰতি ইচ্ছুক হয়, যে আমি আজিকালি যিহেতু দেখো যে, আহ্। মান অ', সকলো ল'ৰা-ছোৱালীয়ে কেৱল পঢ়াতে মানে ভাবে যে মই পঢ়িলে ভাল চাকৰি পাম, হেৰি পাম হেনোঁ নহয়, তেওঁলোকে যোনটো খেলৰ দিশ। সেইটোতো যদি তেওঁলোকে ভালকে খেলিব পাৰে, তেওঁলোকে দেশৰ নাম। আমাৰ দেশৰ নাম বিশ্ব দৰবাৰত অ', বিশ্ব দৰবাৰত উজ্বলিত কৰিব পাৰে। আমাৰ দেশক খেলৰ পৰা আগবঢ়াই লৈ যাব পাৰে, এই এনেকুৱা এনেকুৱা। বোৰ মানে তেওঁলোকে এ কৰিব পাৰে, ত' এইবোৰ মানে সেইবোৰ ক্ষেত্ৰত চৰকাৰ আৰু শিক্ষানুষ্ঠানে ভূমিকা গ্ৰহণ কৰিব লাগে বুলি মই ভাবোঁ। তুমি কি ভাবা, খেলৰ জৰিয়তে কি কি কেৰিয়াৰ গঢ়িব পাৰি, খেলৰ জৰিয়তে।
অ', খেলৰ জৰিয়তেতো বহুখিনি কেৰিয়াৰে মানে গঢ়ি তুলিব পাৰি। যেনে বৰ্তমান সময়ত বহুলোকে খেলক পেচা হিচাপে গ্ৰহণ কৰি দেশ আৰু ৰাজ্যৰ নাম অ', উজ্জ্বল কৰিছে। যেনেকে চানিয়া মিৰ্জা, চানিয়া নেহৱাল, বিৰাট কহ কোহলি। অ', এওঁলোকে বিভিন্ন বেলেগ বেলেগ খেলৰ লগত জড়িত হৈ পিনে অ', দেশত বেলেগ বেলেগ দেশত যাই পিনে, আমাৰ অ', ভাৰতৰ নাম উজ্বলাইছে। তেওঁলোকে নিজৰ নামৰ লগতে আমাৰ দেশৰ দেশকো আগুৱাই লৈ গৈছে। অ', যিকোনো খেলতে জড়িত নহওঁক কিয়, তেওঁলোকে নিজৰ গোটেইখিনি মানে এশ পাৰ্চেন্ট, এ দিবৰ কাৰণে চেষ্টা কৰিছে যাতে নিজৰ দে দেশৰক আগুৱাই লৈ যাব পাৰে, নিজৰ অ', দেশৰ যিখিনি খেলৰ মৰ্যাত আছে, সেইখিনি যাতে বজাই ৰাখিব পাৰে, সন্মান খিনি বজাই ৰাখি ৰাখিব পাৰে, তাৰ বাবে মানে অ', বহুখিনি চেষ্টা কৰিছে তেওঁলোকে, চ' সেইকাৰণে মই ভাবোঁ যে খেলৰ লগত জড়িত থাকিলে এনেকুৱা নহয় যে, তেওঁলোকৰ একো কেৰিয়াৰ নাই, কিন্তু তেওঁলোকৰ কেৰিয়াৰ বহুখিনিয়ে ভাল বুলি কওঁ, যদি তেওঁলোকে সদভাৱে ব্যৱহাৰ কৰে। আৰু খেলুৱৈসকলে দেশৰ পৰা কেনে অৱদান আগবঢ়ায়, সেইটো কি বুলি ভাবে আপুনি?
মই ভাবোঁ, খেলুৱৈসকলে আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশৰ সন্মান বৃদ্ধি কৰে। আৰু তুমি ক'লাই যিহেতু তেওঁলোক বিৰাট কোহলি বা চানিয়া মিৰ্জা এওঁলোকে আমাৰ দেশৰ মানে নাম, দেশৰ নাম উজ্বলিত কৰে বিশ্ব দৰবাৰত আৰু তাৰ লগতে তেওঁলোকে নতুন প্ৰজন্মই তেওঁলোকক অ! তেওঁলোকক যিহেতু নতুন প্ৰজন্মই চাই। নতুন প্ৰজন্মই তেওঁলোকক অ! তেওঁলোকক সন্মা অ হেৰি কৰে। ফল' কৰে। ত' নতুন প্ৰজন্মই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰাতো তেওঁলোকে বহুত সহায় কৰে। তুমি কিহৰ লগত যে খেলৰ লগত হয়। খেলৰ লগত শিক্ষাৰ সমন্বয় কেনেকৈ কৰিব পাৰি?
অ! মোৰ মতে সময়ৰ সঠিক ব্যৱস্থা না কৰি আহ পঢ়া-শুনাৰ লগতে খেলৰ বাবেও সময় উলিয়াব পাৰি। এ দুয়োটাই ব্যক্তিত্ব বিকাশত বহুখিনি সহায় কৰে। যেনেকে আহ গোটেই দিনটোতো স্কুলত কলেজত থাকোঁতে তাতে পঢ়া-শুনা কৰাত কৰাতে যায় আৰু ঘৰৰ অহাৰ পিছত অলপ সময় নিজক দি পিনে তাতে পঢ়াৰ পৰা অলপ আঁতৰি অ নিজে যাতে খেল অ খেল-ধেমালি কৰি উম! ভা হয়তো গ্ৰুপত খেল-ধেমালি কৰি অকলেও নিজে মনোৰঞ্জন কৰি যাতে নিজৰ বিকাশত সহায় কৰে। আৰু যিকোনো খেলেই নহয় নেখেলক কিয় পাজল আহ খেল হওক যেনেকুৱা। সেইবিলাক আহ গেমে আমাৰ বুদ্ধিত, বিকাশত সহায় কৰে। আৰু যিবিলাক শাৰীৰিক গেম আছে সেই খেল আছে সেইবিলাকে আমাৰ সা শৰীৰটো বৃদ্ধি, বিকাশত সহায় কৰে।
হয়-হয়, ঠিক কথা কৈছা।
হয়। আৰু খেলি-ধেমালিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ কি বাৰু?
আহ! খেল-ধেমালিৰ অ খেল-ধেমালিৰ গুৰুত্বপূৰ্ণ দিশ বুলি ক'বলৈ গ'লে পৰাজয় গ্ৰহণ কৰা মানসিকতা আৰু পুনৰ চেষ্টা কৰাৰ সাহস। এইটো এটা ই জীৱনৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলৈ সহায় কৰে। আমি শিকাই যে মানে আমি পৰাজয় খেলততো জয় পৰাজয় থাকেই। সেইবুলি পৰাজয় হ'লেই মানে আমি মনতটো বেয়া কৰিব নালাগে। ত' মানে ই আমাক এইবোৰ তৃক্ষতো মানে শিকাই মানে। আৰু তুমি কি ভাবা এনেই কোৱা চোন? হয়। সৰ্বশেষত তুমি কি ভবা যে খেল-ধেমালিৰ মূল গুৰুত্ব কি?
আহ মোৰ মতে দি খেল-ধেমালি মোৰ মূল গুৰুত্ব হ'ল সুস্থ শৰীৰ। সুস্থ মন আৰু সুন্দৰ ব্যক্তিত্ব গঢ়ি তোলা। অ! ই আমাক অ শৃংখলাবদ্ধ, আত্মবিশ্বাসী আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাত বহুত খিনি সহায় কৰে। আৰু খেল-ধেমালিয়ে আমাৰ গোটেই আহ শৰীৰৰ বিকাশত বহুখিনি সহায় কৰে। আমাৰ পঢ়া-শুনাৰ পৰা, আমাৰ মস্তিষ্কৰ বিকাশৰ পৰা, আমাৰ শৰীৰৰ বিকাশৰ পৰা, আমাৰ বুদ্ধিমত তাৰ পৰা বহুখিনিয়ে সহায় কৰে।
ঠিকে কৈছা, ঠিকেই কৈছা। আগতে আহ আজিৰ ব্য-ব্যস্ততাৰ আজিকালি যিহেতু ব্যস্ততাৰ যুগ। আজিকালি আমাৰ সেনেকে খেল-ধেমালি কৰাই নহয়। ত' আগতে আ-আ আমি সৰুতে যেনেদৰে খেল-ধেমালি কৰিছিলোঁ। এইবোৰ খেল সেনেকে খেল-ধেমালিৰ দি আমি এতিয়াও কৰো বা এনেকে খেলা-ধূলা কৰো, তেতিয়া আমাৰ শৰীৰটোও সুস্থ থাকিব। লগতে আমাৰ মন মন মনৰ আহ' মন মনবোৰো ভালে থাকিব। সতেজ থাকিব আত্মবিশ্বাসো বাঢ়িব আমাৰ। বাকী বাৰু তুমি খুব সুন্দৰকৈ বুজাই দিলা। আজিৰ আলোচনা মোৰ বহুত ভাল লাগিল।
মোৰো বহুত ভাল লাগিল। খেল ধেমালি গুৰুত্ব সকলোৱে আহ' বুজি নিয়মিত ভাৱে ইয়াত অংশগ্ৰহণ কৰিলে ভালেই হয়, ভালেই লাগে।
নিশ্চয় নিশ্চয় ঠিকেই কলা। বাৰু আল আজি আলোচনা ইয়াতে আমি ইয়াতে সামৰণি মাৰিছো। বাকী ৰা ৰাখিছো দিয়া ধন্যবাদ।
ধ বিদায়।
বিদায়।